হেল্ল হেল্ল' অ, এক মিনিট ৰখা হেডফোনডাল লগাই লওঁ।
অ, লগাই ল।
হেল্ল'
হেল্ল' অ,
ফোনটো আহিলে ন এতিয়া? তাকে ভাই।
কি কৰি আছা? মই এনেই বহি আছোঁ গা ধুলোঁ গা ধুই পেলাই ধ লপ ফোন মাৰিছোঁ।
উম, মই যে গা ধোৱাই নাই এতিয়ালৈকে। ম কি কৰিলো অ মায়ে ৰুটি বনাইছিলে ভাত কেইটামান আছিল মইতো ৰুটি নাখাওৱেই,
অ,
ত' মই মানে ভাত কেইটামান চাহেৰে ভাজি চব দি খাই লৈছোঁ।
অ'। মই চাহ খালো, বিস্কুট খালো।
উম, বাৰটাই বাজিলে। উম, কাপোৰ ধুইছে মানে মেলিবলৈ জেগা নাই যে। সেইকাৰণে কাপোৰ ধুব লগা হৈছে হা, হা?
ৰ'দ গ'ল দেখোন আকৌ।
ৰ'দ গ'লেও হ, হাৱাত শুকাব।
অ'।
উঠিল নে নাই মানুহজন উঠিল নে নাই তোমাৰ মানুহজন উঠিল নে নাই। তোমাৰ মানুহটো উঠিল নে নাই।
উঠিলে মোৰ মানুহতো উঠি পেলাই মোবাইল চলাই আছে।
কামত যোৱা নাই মহা গৰ লা
অ'।
মা গ'ল লৰাত পৰীক্ষাৰ পৰা আহিলেগৈ। তাৰপাছত মোৰো কাম বন হ'ল ভাত বনাম এতিয়া।
উম।
মায়ে কাৰোবালৈও কথা পাতি আছে।
ইমান হাল্লা বাপ্পে
দ, ডালত
অ'।
হাল্লাই, হাল্লা মানে।
আকৌ বোলে তাই কাপোৰ ধোৱে বোলে।
কাপোৰ ধুলে। কাপোৰ ধুই মেলি খতম।
অ'। এতিয়া লেকচাৰ মাৰি আছে।
এতিয়া লেকচাৰ মাৰি আছে।
মই কাইলৈ ধুম কাপোৰ ৰাতিপুৱা।
মোৰ এই ঘৰৰ, ঘৰ চাফা কৰিব আছে। আজিয় কৈছিলে মকৰা জাল খিনি চাফা কৰিবলৈ তাৰ পিছত মই কলো আজি কৰো কালি ঘৰ ম ম, ঘৰ চাফা কৰিম তেতিয়া একেবাৰে মোকৰা জাল চকৰা জাল চাফা কৰি দিম। পাৰিছত কৈছে কালি সময় হ'ব ম, চ হৈ যাব।
উম।
ঘৰটো সাজাৰ আগত মোকৰা জালটো চাফা কৰিলে ভাল লাগে মই দুবাৰকে ঘৰ সাৰিলো আৰু মায় পিছত কৈছে ন।
অ'। মোৰো এখন চাফা কৰিবলৈ আছে। তহঁত আমাৰ ঘৰত নাহিলি আৰু।
যাব লাগিব ৰখা টাইমে নাই পোৱা নহয়।
দহ তাৰিখে অহা কথা আছিলে।
পোৱা নাই পইচা পাতিও নাই, নহয়, পইচা পাতি থাকিব লাগিব তেতিয়াহে ভাল লাগে যাবলৈ।
উম। সেই কামতটো নোযোৱা হ'ল নেকি আকৌ।
কামতটো নোযোৱা হ'ল মানে পাৰ্লাৰত যোৱাই নাই। তাৰ তেটটো, ক্লাইণ্টৰ পইচাটো দিয়া নাই মোক কৈছো। তই, ক্লায়েণ্টৰ পইচা, পা, পইচাৰ কথা পাতিয়া জেঠাইৰ লগত। তাৰ পিছত তই কাম কৰ নকৰ তই সুধি লবি দৰমহা কেতিয়া দিব অ'। মাহত দিয়ে নে কেনেকৈ দিয়ে ন। চবফালে চাব লাগিব নিজৰ নিজটো চাব লাগিব মাহত দৰমহা এটা আহিলে অ', যে অ', মাহত দৰমহা এটা আহিব অ', হব।
উম।
এনেকে যদি কেতিয়াবা হেয়াৰ কাট আহিব কেতিয়াবা নাহে এনেকে হলেতো বেয়া হয় ন কথাটো।
বেয়া হয় অ'। এই আকৌ দূৰো হয়তো।
দূৰ হয়তো আৰু ৰাতিপুৱা অ', কৈছিলে তাক সাতটা মানত সাতটা আঠটা মানত যাবলৈ কাৰণে।
তাৰপিছত সি ক'লে মই সাত টা মানত যাব নোৱাৰ সেই ভালুকপুঙৰ যে ট্ৰেইনখন এঘাৰটা পঁচিশ নে চাৰে এঘাৰটা মানত যে
উম।
সেই সেইখনেই আৰু।
উম।
চাৰে এঘাৰটা ট্ৰেইনখনত গৈ পেলাই সন্ধিয়া ছটা বজাত আহে।
চাৰে এঘাৰটাত গ'লে আ আধা ঘণ্টা লাগে চাগে ন?
বেছি টাইম নালাগে বাৰটা বজাত গৈ পেলাই ৰঙা পৰা পাই যায়।
অ', আধা ঘন্টা লাগে আৰু। চাৰে এঘাৰটাত গ'লে বাৰটাত পায়।
উম।
ঠিকে আছে। আকৌ ইয়াৰ পৰা যাব লাগে নহয় ডেকাৰ গাঁৱলৈ।
উম।
মই তেঁটু বনাবলে মাতিছিলো নহয়।
তাকে ক'ত বনাবা তাইতটো? কিহঁত হাতত ভৰিত পিঠিত?
পিঠিতে বনাম বুলি ভাবিছা।
হেল্ল'?
পিঠিতে বনাম বুলি ভাবিছোঁ পখিলা এটা।
পিঠিত?
অ'।
হম?
উম, পিঠিত বনাম পখিলা।
শুনিছা নে?
শুনিছো পিঠিতে পখিলা এটা বনাম। অ', পখিলা এটা বনাম বুলি ভাবিছো।
অ'। কৈছা তাক।
অ', কৈছোঁ অ', আহিব আহিম বুলি কৈছে আহিলে বনাম আৰু।
উন, আৰু কিবা কাপোৰৰো কথা কৈছিল নেকি ন?
অ', কাপোৰ মোৰ মানে কাপোৰ চাপোৰ বনোৱা আছেটো ন কোনোবা পালে মানে ক'ব দিছোঁ আৰু।
উম।
আৰু সেয়া
মই দিম নখা তোমাক এইবাৰ চিম্পল কাপোৰ এযোৰ মানে ডিজাইনিং কৰিব দিম তাত মানে বেছি একো কৰিব নালাগে। ফেব্ৰিক কৰিব জানা ন তুমি?
অ', জানো।
ফেব্ৰিক কৰিব লাগিব।
অ', ফেবিক কেনেকুৱা ফেব্ৰিক কৰিব লাগে তই দেখাই দিবি।
মই ডিজাইনটো পঠিয়াই দিম তুমি ফ্ৰেবিক টো কৰি দিবা। ফেব্ৰিক কৰি। আৰু মানে অ', দহিতটো একদম মণি, মণি লগাই। পেলাই যে দহি বটে যে সৰুকে সৰু সৰুকে যে বতে। সেই তেনেকে বটিলে হ'ল।
অ'। হ'ব। বা আনি পেলাই দি দিলেই হ'ল।
উম, মই ইয়াৰ হাততে দি পঠিয়াম দিয়া।
তই নাহ?
মইও যাম।
অ', তইও আহিবি আকৌ তাৰ হাতত দি পঠাব লাগে কেলে দুইটাাই আহিবি।
কচোন তাৰ কাৰত তিনিজনী ছোৱালী লৈয়ে যাব আকৌ মই ক'ত বহিম বাৰু।
তই আগফালে বহিবি।
উ, হু, হু।
সি নচলাব জানো? সিয়েইটো চলাব তই আগফালে বহিবি তিনিজনী পিছফালে বহিব।
অলপ-চলপ জানো চলাবলৈ ময়ে চলাম নেকি।
অ', চলাব পাৰ। একো নাই।
বাকী ফুৰিব যাব লাগিছিল ন ক'বাত।
ফুৰিব যাবলৈতো সেইয়াতো। অ', কথা পাতি থৈ আছে ন, হেৰি বন্ধটো হ'লেই যাম আৰু। এক তাৰিখে বন্ধ হ'বই।
তথাপি এইকেইদিনত যদি ক'ৰবাত এই টিপি ফালে যাব পাৰি।
অ', টিপি ফালে যাব পাৰিতো।
তোমাৰ কোনোবা চিনাকি আছে যদি কবাচোন।
অ'। ক'ম বাৰু।
মানে খুব ঘূৰিব মন যাব মন গৈ আছে জানা?
উম। এই মাহতটো মানে পুৰা ঘূৰিমেই আৰু জুলাই মাহতটো। ঘৰত নাথাকোঁ আৰু।
উম।
ওলাবি ঘূৰিম।
উইণ্টাৰ চিজনত দাৰ্জিলিং ফালে ভাল লাগে গৈ পেলাই।
অ'।
দাৰ্জিলিঙো বহুত ধুনীয়া জেগা।
উম। যাব লাগিব। এ মা হেৰি মামাই কৈছে নহয় শ্বিলিঙৰ।
উম, উম, উম।
শ্বিলংৰ ফালে গ'লে।
তোমাক যদি অৰুণাচল। অৰুণাচল বুলি কয় তুমি ক'বা আৰু শ্বিলং ফালে যাওঁ বুলি।
তাৰমানে দুইটাৰ ভিতৰত এটা জেগাত যাম বুলি কৈছে, কোনটোত যাওঁ এতিয়া।
অৰুণাচলতো কি আছে অৰুণাচলতো তেনেকা একো চাবলগীয়া জেগা নাই।
উম, পাহাৰ আছে।
পাহাৰ, থিঅ থিঅ পাহাৰ খিনি কি চাবা।
পাহাৰ আছে, নাগ মন্দিৰটো আছে এই যে হেৰি।
আ, আকৌ বমডিলা আছে নহয়।
বনবিলাকাতো হেৰি যে এই শুটিং কৰিছিলে যে। হেল্ল, এই। মিছন চাইনা নে কি কিবা এখন শ্বুটিং কৰিছিলে, তো মিছন চাইনা নে কি কৰা নাছিল।
মিছন চাই ন অ, এই মন্দিৰটোত ন।
মন্দিৰটোত।
অৰুণাচলত এটা মন্দিৰ আছে নহয়। এই যে উম, অলপ কিবা। এটা আখৰৰ মন্দিৰ যে। অ, ৰামা মন্দিৰ, সেই তাত পাৰি যাবলৈ ধুনীয়া তাৰ প্লেচ। তো, বহুত।
অ,
বোমদিলা জেগাকনো ধুনীয়া।
অ, যাবলৈ, তাতো যাবলৈ জেগা আছে বাৰু।
উম,
তাতো, চাবলগীয়া আছে।
উম, খালি যদি নাগ মন্দিৰ দশ ফোন কৰিব যাওঁ তেনে জল্দি যাব লাগিব কাৰণ নাগ মন্দিৰটো দূৰ আছে ন।
নহ, থাকিম নহয় আমি থ থাকিম ন, আগদিনা। এখন গৈ পিছদিনাখন যাব লাগিব যেতিয়া সোনকালে যোৱা হ'ব।
উম,
উম,
আৰু এনেও জেগ বিলাকত ঘূৰিব গ'লে। এই এদিন এদিন থাকিব লাগে নহ'লে বেয়া লাগে ন। গ'লো বোলে ৰাতিপুৱা ৰাতিপুৱা গৈ পোাই গুচি আহিলো, সন্ধিয়ালৈ।
তিনিদিন থাকিম।
উম, মই এবাৰ শ্বিলং, হা-হা
এ, আজি গ'লো ধৰ কাইলৈ থাকি পৰহিলৈ থাকি পিছদিনাখন আহিম আৰু তেনেকাকে যাম।
উম, উম, মই এবাৰ শ্বিলং যাওঁতে শ্বিলঙত আহ থাকিবই নাপালো, শ্বিলঙত। চ, গৈ মেলি। খাই বৈ ৰাতি আহিছো, থাকিব মন আছিলে। কিন্তু কিবা এটা কাৰণত থাকিব নোৱাৰিলো। ওপৰে ওপৰে পুলিচ বজাৰখন দেখিলো আৰু বাছ, বাকী একো দেখা নাই।
তাকেত, হ'ব দ, ওলাবি আৰু। বাকী এতিয়া মোৰ ভাত বনোৱাৰ সময় হৈ গ'ল, ভাত বনাব লাগিব।
উম, মই গায়ে ধোৱা নাই মই গা ধুওঁহে।
কাপোৰ চিলাব আছে কাপোৰ চিলাম ভাতকেইটা বনাই লৈ পেলাই।
উম,
সেয়াই কাম।
তাকে। ঠিক আছে দিয়া ন মইও গা, পা ধৰণ গে।
অ, অ,, ঠিক আছে যা ধুৰি লগে যা।
উম, হ'ব দিয়া ৰাখিছো।